হেল্ল' অ শুনি পাইছা?
অ শুনা পাইছো, কোৱা? মোৰ ভাল। তোমাৰ?
মোৰো ভাল। কি কৰি আছা?
মই এনেই আছো ৰবা। তুমি? অ অ হাও হ তাকে উ
ব'লা নহলে আজি কলেজ কলেজীয়া জীৱনৰ বিষয়ে অলপ কথা পাতো।
অ ব'লা।
তুমিতো কলেজ গৈছাই ন ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ।
অ মই কলেজতে পঢ়ছো ফাৰ্ধ ইয়েৰ ছেকেণ্ড ইয়েৰ।
আছা তোমাৰ কেনেকুৱা আছিলে? এক্সপিৰিয়েঞ্চ এই দুই বছৰ।
এক্সপিৰিয়েচ, এক্সপিৰিয়েচতো মোৰ ফাৰ্ষ্টত মানে যেতিয়া মই স্টাৰ্তিং কলেত গৈছো তেতিয়া মোৰ অলপ মানে ভাল লগা নাছিল। অলপ মানে দিগাৰ টাইপ লাগিছিল আৰু। মানে এডজাষ্ট হোৱা নাছিলো ফাৰ্ষ্ট ফাৰ্ষ্ট মানে অলপ ভয় ভয় লাগিছে ন মোৰ ভালো লগা নাছিল। মানে তাৰপিছত আৰু লাহ লাহে লাহে এডজাষ্ট হৈ গ'লো তাৰপিছতে ভালে লগা হৈছে তাৰ পিছত নতুন নতুন ফ্ৰেন পাইছো সেনেকে। ম পাইছো তাৰ পিছত এনেকে ক্লাছ চ্লাছ কৰো তাৰ পিছতে আৰু কলেজতো। কলেজত আৰু মানে আমাৰ ফ্ৰচাৰছ হয় ন ফ্ৰেচ জু পা ফ্ৰেচাৰছোৰ চাওঁ ভাল লাগে। গান চান গাই তাৰ পিছতে গ্ৰুপ ডান্স হয় তাৰ পিছত ছিংগাৰ মাতে। সেনেকে ভাল লাগে আৰু কলেজত তাৰপিছত আকৌ আমাৰ ইলেকষ্য়ন পাতে। গ্ৰুপে গ্ৰুপে বহুত গ্ৰুপ থাকে ন
অ'
তাৰ পিছত আচু অ তাৰপিছত আচু সেইবোৰৰ চব ৰূপে দিবিক। খেলে দুইটিন খেলাৰ পিছত। অ' জিকে গ্ৰুপটোৱে তাৰপিছত সিটো গ্ৰুপ মানে মানে সেই কলেজ হৰি হেৰি গৰ্লচ কমেন ৰুম বইছ কমনম হে হৈ যায় আৰু কাৰছেক্ৰটাৰী সেই চি এ এ হবত হবত পাই যায় আৰু তাৰপিছত সিহঁতৰ দায়িত্ব আৰু সে আৰু কলেজটো চলাই সেনেকে।
মানে আল্টিমেতলি তোমাৰষ্টুডেন্ট ইউননৰ মানে দায়িত্ব থাকে। আপোনাৰ কলেশ খনৰ ন ইলেকচন খেলাৰ পিছত আৰু মানে।
অ' অ' তেতিয়া পৰা মানে খেতি আৰু মানে হেৰি আৰু মানে। অ ষ্টুলক চাই কিবা যদি দিগদাৰ হ' সিহতক কব লাগে আৰু ইউনিয়ন মেম
সিহঁতৰ মানে লাইক এনে কৰে ন সিহঁতেৰ লাইক
ইনকাম সেনেকে পাই পইচা পায়।
মানে আচ্ছা আচ্ছা মানে কিবা নহয় কিবা মানে দিয়ে আৰু।
অ অ দিয়ে দিয়ে সেইটো নে তো সহতি খেলে।
মানে এইটো কলেজৰ পৰা দিয়ে নে তোমাৰ সেইটো মানে পাৰ্টিৰ পৰা দিয়ে।
সেইটো গভমেণ্টৰ পৰা দিব।
আচ্ছা আচ্ছা। মই মানে ইমান নাজানো মানে শুনিছো আৰু এনেকুৱা তেনেকুৱা ইলেকশ্যন খেলে। ন কিবা কিবি ছেক্ৰেটাৰী হয় আগতে। অ মান আগতে তোমাৰ কটন কলেজ বোৰ যে আছে এই বডত মানে কয় ন ইলেকচন খেলে বা তোমাৰ জি এছ জি এ কোনোবা মানে আগতে তোমাৰ জি এছ বোৰ সেই জি এছ জিকা বুলি ক'লে মানে আৰু বহুত ডাঙৰ প'ষ্ট বুলি কৈছিল। এ মানে বহুত ডাঙৰ পষ্ট ন কিন্তু এতিয়াহে গম পাইছো লাইক প্ৰেচিডেণ্টহে বেছি ডাঙৰ পষ্ট নেকি সেনেকুৱা টাইপৰ। প্ৰেচিডেণ্টো থাকে ন অ'।
তাকে আৰু কমন ৰুম বইজ কমন ৰুম গৰ্লচ নেকে থাকে কাৰ্ৰী থাকে। জি এছ থাকে সেনেকুৱা বহুত থাকে আৰু পষ্টবোৰ। তাৰপিছত আৰু মানে যেতিয়া আমাৰ ফাংচন চাংচন হয় তেতিয়া। চাৰ চছেক্ৰেটৰী মানুহবোৰে চাই সেইবোৰ চব মেনেজ কৰে আৰু। সেইবোৰৰ সেইবোৰ কাম আৰু কাৰ্চাৰেল কিবা যদি মূজিক কম্পিটিশন থাকে ডান্স কম্পিটিশন থাকে সিহতৰ ওপৰত দায়িত্ব আৰু।
আচ্ছা আচ্ছা মানে লাইক তোমাৰ স্কুল। স্কুলৰ জীৱনতকে মানে কলেজৰ জীৱনতটো বহুত মানে বেলেগ ন।
অ বহুত বেলেগ হয় কলেজৰ মানে স্কুলতো তুমি জানাই স্কুলতো আমি ভ ৰত থিব লাগে বাহ তেনেে কৰিলো তোমাক মেমে কলো
তুমি তোমাৰ তোমাৰ নিজা বথা
অ', তোমাৰ নিজৰ কথা অ', কিন্তু তোমাৰ ওপৰত ডিপেণ্ড কৰে পঢ়াটো তোমাৰ ওপৰত ডিপেড তোমাক কোনো পঢ়াই নিদিয়ে কিন্তু।
উম, মানে এতিয়া ধৰা স্কুল তুমি ক্লাছ কৰিবই লাগিব ৰোমতে থাকিব লাগে। কিন্তু চাগে কলেজত সেনেকুৱা নহয় আৰু। আচ্ছা, আচ্ছা আৰু মানে প্ৰগ্ৰাম, চগ্ৰামো হয়, বহুত ন?
উম, প্ৰগ্ৰেমচো হয়, তাছতে আমাৰ স্পচ উইকো হয়, স্পচ উইকো আমাৰ বহুত ভাল লাগে জানা। স্পচ উইকত আমাৰ স্পচ খেলা পাতে, তাতে আমাৰ কিমান ফুটবল, ফুটবল হয়, তাছতে ক্ৰিকেট ল'ৰাৰ হয়, ছোৱালীৰ হয়, কাবাডী আৰু খখ হয়, বহুত ধৰণৰ গেমচ হয়, ৰেছ হয়। কেতেলী, কেতেলী ভাগাটো হয়, তাৰপিছত আৰু এইবোৰ কি কয়, এইটো কি কয় মানে আ এই যে, খেলা চেলা বনাই খান অ' অ', খানা চানা যে, বনাই কিনে যে, থাকে অ', কুকিং, ৰংগলি কম্পিদিচন ড্ৰঙিং কম্পিটিচন, চেচ কম্পিটিচন, কেৰেম একজিবিচন মানে এনেকুৱা নহয়, ক্ৰাফ্ট হয়। অ', আৰ্টৰ হয়, তাৰপিছত বহুত ভাল লাগে আমাৰ ফেচাচ পাতে মানে এ, আগষ্টৰ পৰা ক্লাছ হ'লে ছেপ্টেম্বৰ মানত পাত পাতেই আৰু, ফ্ৰেচাচ তাৰছতে আৰু হৈ যায়, হৈ যায় তাৰছতে ডেকৰেট চেকৰেট কৰে, পেণ্ডেল, চেডেল লগাই ষ্টুডেণ্টবোৰে প্ৰেক প্ৰেকটিচ চেকটিচ কৰে, নতুন ষ্টুডেটচ আহে আহাৰ কাৰণে অ', হেল্ল' অ', তাৰপিছত আকৌ আমাৰ ঠাণ্ডা দিনতো এটা ফ্ৰেচাছ পাতে।
উম, উম।
শুনা পাইছা?
উম।
হেল্ল'! হেল্ল'!
শুনা পাইছা?
অ', পাইছোঁ, পাইছোঁ কোৱা।
মানে তোমাৰ লাইক কি, এ-মানে, মানে কেনেকুৱা ফ্ৰেছাৰছ মানে কলেজৰ‌ প, কলেজৰ পৰাও হয় বা তোমাৰ মানে চিনিয়ৰে পাতে ইউনিয়নৰ পাতে এনেকে বেলেগ, বেলেগকে হয়, নিকি?
অ', অ', সেনেকুৱা হয়, মানে কলেজৰ পৰা এক্সট্ৰাকে পাতে। এইটো হা, তাছত কিছুমান গ্ৰুপে আৰু কিছুমান গ্ৰুপ গ্ৰুপ সেইবোৰে মানে নিজে, নিজে মানে লৈ, লৈ যায় আৰু মানে। মানে কলেজৰ দায়িত্ব নহয় সেইটো। অ', কলেজৰ‌ ডিউটি নহয়, কলেজৰ মানে টিচাৰবোৰৰ একো নহয়, এইবোৰ মানে ষ্টুডেণ্টচবোৰে পাতে। বেলেগ বেলেগ জেগাত অ', হেইবোৰ নকৰে, হেইবোৰ নকৰে।
অ'।
আৰু টিচাৰ্চ বোৰো একো নকৰে লাগে
কিবা কিবি মানে এনজয় কৰিব লগা থাকে আৰু কলেজ লাইফ
অ', এনজয় আৰু তুমি কলেজত মানে এনজয় খালি পঢ়াটো তোমাৰ ওপৰত
সেইটো নিজৰ কথা আৰু অ', আচ্ছা, আচ্ছা, আৰু ধৰা তোমাৰ লাইক হেৰি ৰি এই এইটো কি কয়? অ', কলেজ-কলেজ উইকো থাকে ন? স্পৰ্ট উইকৰ দৰে?
অ', কলেজ উইকো থাকে। কলেজ উইকত আমাৰ সেইবোৰে হয় স্পৰ্ট উইক, স্পৰ্ট স্পৰ্টছত থাকে।
হা, হা।
তাৰপিছত আৰু কালচাৰেল প্ৰগ্ৰেম পাতে।
হুম, হুম
বহুত প্ৰগ্ৰেম থাকে আমাৰ কলেজতটো কি মানে এইটো অ চিংগাৰছ আহে আমাৰ নাই কালচাৰেল প্ৰগ্ৰেমো থাকে।
লাইট কা
পিন অ সেইটো মানে ইমান দেৰিলৈকে নহয় আৰু আমাৰ হৈছিল বা আমাৰ হৈছিল ৰবা আমাৰ কিবা ডায়মণ্ড জুবলি নে কিবা মানে জুবলি এটা গৈছিল আৰু
গ'লডেন জুবলিছ ছাগে নেকি।
অ গ'ল্ডেন জুবেলী অ গ'ল্ডেন জুবেলী গৈছে বহুত ডাঙৰকে পাতিছিলো একদম প্ৰিয়াংকা ভঁৰালী আহিছিল কলেজত হেল্ল' প্ৰয়ংকা ভৰালি আহিছো একম ডাঙৰকে পাতিছে। মই ইান ৰাতিলৈ লগত নাথাকিলো। অ ৰাতিলৈকে নাথাকিলো আৰু ভালকে হৈছে একদম বাৰটা এটালৈকে।
বাপ ৰে বহুত ৰাতি লৈকে হৈছিল
অ সেইটো মানে আাৰ কলেজৰ মানে কিবা ইয়ে কমপ্লিত হৈছে। অ' সেইটো মানে এনেকে ভাল লাগিছে আৰু এবাৰ ঘৰ বনাই দিগদাৰ অ' দিছো। দিছো পুলিচ চুলিচো আছিল। মজা নেকি ডানস চানস হয় কলেজত ভাল লাগে আৰু বৰ নালাগে আৰু
অ, অ মানে কিবা নহয় কিবা আহিয়ে থাকে তাৰমানে ন ফাংচন চাংচন এনেকে এ মইতো বাৰু তোমাৰ টুৱেল্ভলৈকে স্কুলতে পঢ়িলো এতিয়াহে মানে কলেজ যাম আৰু ত মই ইমান নাজানো কলে বিষয়ে মানে এইটো সটো কোৱা শুনো আৰু যে এনেকুৱা হয় মানে কিছুমানে ভালো পায়। কিছুমানৰ এক্সপিৰিয়েঞ্চ বেয়াও থাকে মানে চবে এডজাষ্ট হ'ব নোৱাৰেতো চবৰে লগত
অলপ অকমান দিগদাৰ হয় মোৰো মোৰো দিগদাৰ হৈছে জান মইো স্কুলৰ পৰা পঢ়ি আহিছিলো ন সতে কৰিছিলো মই ইমান বচন
মানে তোমাৰ কথা কথা পতাৰ ধাৰণা বা তোমাৰ মানে ফ্ৰেডশ্বিপ কৰা এইবোৰ অলপ দিগদাৰ হৈ আৰু ৰ ষ্টাৰ্টিঙত ন। অ' অ' চবৰে বেলেগ লে আৰু তোমাৰ ক'ব গ'লে চি বি এছ ই সেৱা বহুত ডিফাৰেন্ট হৈছে চি বি এছ ই তোমাৰ চবতটো অলপ ইংলিছ কয় এতিয়া চেবাত তোৰ অসমীয়া চবৰে বেলেগ। গাঁৱৰ পৰা আহে এনেকোৱা ঢটাইপৰ ন। চবলে
উ, উ, স মানে তোমাৰ ৰুতিন দি দিব। ফোৰ্টী ফাইভ সেনেকে আৰু
নি
তাৰ আধা আৰু এনেকে
মানে কিমান প কিমান ফৰ্টি মিনিট হৈ য ক্লা ফট্টী ফাইভ মিনিট মানে একঘণ্টা
অ এক ঘণ্টাই ধৰা আৰু আৰু তাৰপিছ ক্লাছ্ ছিলাচ হয় এটেন্ট দিয়ে তা পিছত মেম এই যেতিয়া কিবা চেপ্টাৰবোৰ যে তোমালোকে এটা নোটবুক লৈ যাবা নোট বুক আৰু পেন ল'বা, এখনে এখনে পে এখনে বুক লৈ যাবা, বেছি বুক ল'ব নালাগে।
মানে তোমাক খালি লিখিবলৈ কপিখন দিলে হ'ল, বুক-চুক নালাগে আৰু।
বুক-চুক তুমি নিবা, যদি বুকছ দিয়ে বুকছ লাগিব, বুকছ লাগিব, অ', এখন, এখন লাম্বা কপি পিন লৈ যাবা কলেজত, পেন লৈ যাবা, তাৰপিছত মেমহঁতে বুজাব, তেতিয়া তোমালোকক নোটছ লিখিব দিব। বহা, সেইটো নোটছটো মান তোমাৰ অসমীয়াতো ক'ব, ইংলিছতো ক'ব। তুমি যেতিয়া ইংলিছ মিডিয়াম বুলি ইংলিছ লিখিবা অসমীয়া মিডিয়াম বুলি অসমীয়া, মানে বুজোৱাৰ সময়ত মানে তোমাক অসমীয়াতো ক'ব আৰু ইংলিছতো ক'ব।
মানে দুইটা ভাষাতে ক'ব আৰু।
দুইটাই বুজাব, তেতিয়া ভাল হয় ন'।
অ', অ', সেইটোতো আগত আমাৰটো ধৰা ইংলিছ মিডিয়াম স্কুলবোৰতো ন', অসমীয়াতো বুজাই কেতিয়াবা, ইংৰাজীতো বুজাই।
অ'।
যাৰ যিটো মানে যিটোত সুবিধা হয় আৰু।
অ', সেনেকুৱাই ন? অ', আৰু বহু বেছিকে মানে অসমীয়া মিডিয়ামো থাকে ন', কলেজ
অ', অ', অ', অ', সেনেকুৱা আৰু মেমবোৰৰো কষ্ট হয় ঠি
অ', হেল্ল' কষ্ট হয় আৰু অকণমান। উম, এতিয়া আৰু ডিগ্ৰীটো ষ্টাৰ্ট হ'ব আৰু আগষ্ট মানত।
আই গ্যাছ, তোমাৰ সেই ডিপাৰ্টমেণ্টটোলৈ বেলেগ বেলেগ ক্লাছ হৈ থাকে ন'?
অ, ডিপাৰ্টমেন্টবোৰ বেলেগ-বেলেগ হয়। নেছনেল কংগ্ৰেছ উম নাই-নাই একেলগে থাকে নাই-নাই নহয়। নহয় বেলেগৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট বেলেগ থাকে, হিষ্ট্ৰী ডিপাৰ্টমেণ্ট বেলেগ থাকে, ইংলিছ ডিপাৰ্টমেণ্ট বেলেগ থাকে অ
আচ্ছা অ', অ',
উম, ষ্টুডেন্টবোৰক মানে গ্ৰুপ-গ্ৰুপ কৰি দিয়ে আৰু।
অ, মানে সেইখিনি সময়ত এনে বেলেগ-বেলেগ হৈ যায় আৰু।
অ', অ', সেনেকুৱা তাকে আৰু। যাবা ভাল লাগিব তোমাৰো যাই। অ', অ', ঠিক আছে দিয়া।
অ', অ', তাকে আৰু চাও কেনেকুৱা লাগে আৰু ঠিক আছে দিয়া বাৰু।
অহ, তাকেচ